হেল্ল'।
হেল্ল'।
কি কৰি আছ?
অ। ক।
হম কি?
অ মই ঘৰতে আছো অ।
ভাল সুৰত কথা কলে কবা দেইহ
অ অ এ বৰষুণ দি আছে আমাৰ ফালে আকৌ সেইকাৰণে মই। এই কৰিব বেংকত যাব লগা আছিলে বৰষুণো দি আছে সেইণে গাাতো যাব পৰা নাই মানে। গা ধুই পিনি বোলো যাওঁ জল্দি গা ধুই। ওলাইফ মেংগৰ পৰা আহোগে মাৰ লগত তাৰ পিছত সেইফ বাকী কাম বো। কৰ কি কি কৰিব লগা আছে বাকী কালি পঢ়া শুনা হ'লনে? খোৱা বোৱাটো অ খোৱা বোৱা হ'ল জানো। ভাত খোৱা হ'ল জানো নাই খোৱা চাগে? মই ভাত খালো ভাত। খাই পিনে বৰষুণ দি আছিলে যে তাকে মই বোলো অলপ মোবাইল চাওঁ প্ৰশ্ন অলপ চাইছিলো তাকে। কোৱেচন এনচাৰ অলপ চাইছিলো তাকে বোলো অলপমান। অহো তাকে দুটামান প্ৰশ্ন। মোৰ আছিলে মানে হেৰি কিবা কয় দুটামান প্ৰশ্ন জিকেহে চাইছো বাৰু ৰিজনিং মেথছ একো চোৱাই নাই মই চোৱা হোৱাই নাই। দুটামান প্ৰশ্ন মানে এনেকে চাইছো আৰু ৰিভাইজ কৰিছো আগৰ প্ৰশ্ন কিছুমান। মনত থকা এ তাৰ ভিতৰত দুটামান আছে মই গা দিছো বাৰু শুনিবা? প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল একেবাৰে সহজ মানে নাইনটিন কিতাপৰ প্ৰশ্ন মানে এইবোৰ এইবোৰ কমন কুৱেচন মানে আসাম পুলিচৰ কাৰণে। প্ৰাগজ্যোতিষ এনচাৰটো হ'ল প্ৰাগজ্যোতি তাৰপিছত আৰু আছিলে নিম্নলিখিত কোনখন মহাকা অ অসমৰ প্ৰাগ ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়। কালিকাপুৰাণ অলপ প্ৰাগজ্যোতিষ পুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? মহিৰংগ দানৱ। নেক্সট, সংস্কৃ
তাৰ পিছত পঢ়া পাতি হল তেনেকে। অ পঢ়াইছে পঢ়া হৈছে যদি কিন লাগিব
নেক্সট ৰামায়ণত আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি? প্ৰাগজ্যোতিষপুৰ এই টো চবে জানে ন? প্ৰাগজ্যোতিষপুৰ এইটো নাইন, টেনৰ কিতাপৰ কুৱেশন এইবোৰ বহুত চৰ্ট কুৱেশন বাৰু। তাৰপা মহাঅসুৰে কোনটো বংশৰ ৰাজবং ঘৰ প্ৰতিষ্ঠা কৰিছিল ভৌম ৰাজবংশ তাৰপা নেক্সটো ঘ টকাসুৰক কোনে হত্যা কৰিছিল? এইবোৰ প্ৰশ্ন আহে মানে। নৰকাসুৰ এইবোৰে যি দি কিবা কয় হেৰিত থাৰড গ্ৰেড ফৰ গ্ৰেডতো আহে মানে এ ডি আৰ ই পৰীক্ষা তাৰপিছত আৰু নে বস্তু হৈছে প্ৰাক ইতিহাস সূত্ৰ অনুসৰি নৰকাসুৰ মাতৃ কোন আছিল? ধৰিত্ৰি আই।
হয়জিৰ হেৰি হয় আৰু ত আছে হ কথাাব আছিল এনেকে হেৰি কৰিব লাগে
সকলৰ ঘৰত ঘটকা উম ঘটকাসুৰৰ মানে শা কোন আছিলে শাসকসকল? এঞ্চাৰটো হল কিৰাতসকল। তাৰপিছত অসম অঞ্চলত খং খং কলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি আছিল? কালিকা পুৰাণ আৰু যোগিনিতন্ত্ৰ, এইটো এই ক্লাছ নাইন উম নে নে টে টেইনত পাইছিলো এইটো প্ৰশ্ন। তাৰপিছত আছিলে আৰু ঢেৰ কিবা কিবি প্ৰশ্ন ঢেৰ আছে বাৰু তাৰ ভিতৰত দুটামানহে কৈছো। তাৰ পিছত দুটামান প্ৰশ্ন মানে এনে যিকেইটা পাৰিছো আৰু সেইকেইটা কৈছো।
অ।
আহ সেইকেইটা প্ৰশ্ন হে কৰিছো। তাৰপা আম তোমাৰ তাৰ ভিতৰত যিকিটা হেৰি কৰিছো সেইকেইটা পঢ়ি গলেই হ'ল, উহুম। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰিছিল ভ্ৰোমৰ ৰাজবংশ প্ৰতি তিষ্ঠা প্ৰতিষ্ঠা কৰিছিল? এ ঘটকাসুৰে। বা তান্ত্ৰিকগ্ৰন্থৰ যোগিনিতন্ত আহ দুগৰাকী দেৱীৰ উপাসনাত উ উৎকৰ্ষিত এগৰাকীক কালি আৰু আনগৰাকী হৈছে কোন আছিলে মানে এইটো কামাখ্যা। তাৰপিছত আৰু নেক্সটো হৈছে কালিকা পুৰাণৰ মতে কালিকা পুৰাণৰ
ঘৰ এটা চাইছোঁ উম তাৰপিছত আৰু চাইছিলো সেই, অ অসমৰ প্ৰথ দৈনিক বাতৰিখন কোন আছিল কোনখন আছিল প্ৰথমৰ অসমত অসমৰ প্ৰথম স্বা মহত্ব কোনে আহি কোন আহিছিল। অসমৰ এখন ৰাজ এখন ৰাজ্যয়ৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তিগৰাকী কোন আছিল? তাৰপিছত আৰু চাইছিলো সেই উম। উম আৰু কেইটামান চাইছোঁ লাচিত বৰফুকনৰ বৰ কতকি সেনেকে আহিব। অসমীয়া মহিলা কোন আছিল সেইটো অসমৰ ৰাজ্যিক ভিত্তিত ক্ৰুচ। আৰু অসমৰ থিয় প্ৰাৰী। অসমৰ ৰাজ্যিক গছ অ এইটো এইটো বহুতৰ হেৰি হয় অসমৰ ৰাজ্যি জ্যিক গছ এইটো চাইছিলো তাৰপিছত অসমৰ ৰাজ্যিক ফুল। আৰু সকল বিজ্ঞানিক নাম সকলোৰৰ বৈজ্ঞানিক নাম সেইটো আহিব। অসমৰ ৰাজ্যিক নিত্য অসম নিত্য। অঁ' এইটো এটা চালোঁ তাৰপিছত। আৰু অসমৰ ৰাজ এতিয়া অসমৰ ৰাজ্যিক গীটোৱে ৰচনা কৰিছে। তাৰ ফালে যুদ্ধ কৰিছিল মানে তাৰ ফালে বুজিছিলে আৰু সৰু বৰ ফালে যুদ্ধ কৰিছিল। কোন ঠাই অসমৰ মানচিতা বুলি কোৱা হয় সেইটো এটা চালো পাছত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী দ্বিতীয় মুখ্যমন্ত্ৰী তৃতীয় মুখ্যমন্ত্ৰী প্ৰথম বাৰ। যে পাৰ কোন বছৰ দখোৱা। শ্বিলঙৰ পৰা তেজপুৰত স্থানান্তৰিত কৰা হৈছে স চালো তাৰপিছত চালো। তেনে মডলৰ ৰাজ্যিকখনি আছিল। কামৰূপ আৰু কাজজপুৰৰ প্ৰাচীন কালত অসমত কি
জগদত্তৰ জীয়ৰী ভানুমতৰ বিয়া কাৰ লগত হৈছিলে দুৰ্যোধনে যে দুৰ্যো দুৰ্যোধনে ভকদত্তৰ জীয়ৰীক মানে জীয়েক বিয়া কৰাইছিলে। দুৰ্যোধনতটো বহুত বিৰত আছিলে ন এ ৰজা জন। তাৰপিছত তোমাৰ ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়াক কাৰ লগত হৈছিলে দুৰ্যোধন দুৰ্যোধনৰ লগত তাৰপিছত।
অসমত অসমৰ প্ৰথম পি এইচ ডি কৰা বক্তিগৰাকীয় এইটো চাইছোঁ। তাৰ পিছত আৰু তাৰপিছত অসমৰ প্ৰথম স্নাতক স্নাতক মহিলা কোন আছিল। তাৰপিছত